কি কৰিছা?
মই এনেই বহি আছো, তুমি?
এ মই ভাত বনাইছিলো। তাকে, উম। বনাই হ'ল। বনাই কৰি তাকে খাই বৈ লৈ একেবাৰে আজৰিহে হৈ বহিছো আৰু।
অ' কি-কি বনালা পিছে?
আজি--মই গাহৰি মাংস অলপমান বনালো।
অহ' ভাল লাগে দেই খাই।
উম হয় দিয়া এই বনাওতে এতিয়া আঙুলিতটো উম কোৱা পুৰিলেে তাকো তিনটা আঙুলি হ
উম এদিন বনাই কি হব আৰু এক সিদিনা আকৌ বনাব নোৱাৰাই হৈ থাকিলা
অ মানে এতিয়া বোলে কিবা গা বোৰ কোমলো হৈ থাকে একদম কৈছো নহয় মোৰ এনেকুৱা চেক চেকাছে গৰম তাতে বৰফ লগালো অলপ লগা লগা মানে কি হল জেগাতটো বেছি কোমল হে হৈ গৈছে গৈতিয়া মানে ৰুম টেম্পৰেচাৰত থওঁতেও মানে বেছিহে একদম পুৰিছে
অ বৰফ লগাই পেলাই অলপ দেৰি এনেকে গধূলি হলে অলপ আৰাম পাবা
উম বৰ প্লাছ অলপ এতিয়া লগাই দিছো
বৰ অশান্তি আকৌ জুৰে পুৰিলে মানে এনেকে কিন্তু কিছুমানে কয় যে জুৰে পুৰিলে মানে লগে লগে জুই তাপতে সেক দিলে মানে ভাল হয় বুলি
অ সেইটো মই শুনিছো ময়োও ভাবিছিলো কৰিয়ে চাও নেকি বোলো কিন্তু এনেকুৱা মানে
অ পুৰে চেক চেকাই একদম
হয় দিয়া সেইকাৰণে নকৰিলো
মই আকৌ ভাত খোৱাইে নাই আমাৰ কি হল জানো যোৱ কালি ৰাতিৰ পৰা কাৰেণ্টটো নাই জানানে এতিয়ালৈকে
অ গৰম দিনত কিয়নো কাৰেণ্ট বোৰ কাটে এইটো কথাই মই বহুত বেয়া পাওঁ মানুহৰ মানে কাৰেণ্টৰ বিভাগৰ আৰু
সেয়াই এতিয়া দিগদাৰ হয় নহয় একদম ৰাতিৰ পৰা নাই জানানে এঘাৰটাামান বজাত কাটি দিছে এতিয়ালৈকে এতিয়া নাই
গৰমত কিমান কষ্ট হয় চাগে ন ৰাতিতটো তোমালোকে শুবও পৰা নাই চাগে
উম ৰাতি ৰাতি বাৰু শুই গলো বৰষুণ নিছিলে গমেই নাপালো এতিয়া মানে দিনত অকমান দিগদাৰ লাগে
অ দিয়া
গোপ গোপনি এটা হৈ আছে আজি ইমান বতৰটো ৰ'দ নাই বাৰু হলেও ৰ'দ নিদিলেও ইমানে গোপ গোপাইছে বৰষুণো দিয়া নাই এনেকে আছে বৰষুণ দিব নিচিনা দাৱৰি কৰি আছে এফালে বৰষুণো দিয়া নাই
অ আমাৰাতো ৰ'দ বাৰু
ৰ'দ দিছে নেকি অ অ কালি ভূমিকম্প আহিছিলে বোলে
আনে নোপোৱা
পোৱানি
অ মই গম পাইছো
অ আমি আকৌ গমেই নাপালো
মই বিচনাতে বহি আছো হা তাৰ পাছতে ভাইটি মানে মোৰ লগতে শুই আছে, মই ভাবিছোঁ, ভাইটিয়ে লৰাই আছে, তাক গালি পাৰিছোঁ দেই। বোলো বিছনাখন কিয় লৰাই আছ তই বোলো, হেত তাৰ পিছত চোন ভাবিছোঁ, ই ৰখি আছে দেখোন। লৰিয়া আছে ল'ৰি আছে, এনেকুৱা ভয় লাগিছে মোৰ। মোৰ খুব ভয় লাগে, ভূমিকম্পলে।
অ', মোৰো ভয় লাগে দেই।
হয়, দিয়া।
ইমান বিয়া এখন খাওঁ, খাওঁ লাগিছ এ, জানানে বিয়াবোৰ মাজতে যেতিয়া হৈ আছিলে খুব বিয়া, হৈছিলে যে তেতিয়া আকৌ খাবলৈ, যাবলৈ মন নাযায়। এতিয়া মোৰ ইমান বিয়া খাবলৈ যাব মন গৈছে।
এতিয়া আকৌ, চিজনটো নাইকিয়া হৈ গৈছে নহয়। অলপ দিনৰ পিছ ততহে হ'ব আৰু এতিয়া জেঠ মাহ সোমালেই।
অ'।
আহাৰে নেকি এতিয়া?
উম, আহাৰ হাত লাগিব, জানো কেতিয়াবা আহাৰ হাত লাগে, এইবাৰ?
অ, সেইয়া এতিয়া
গ'মেই পোৱা নাই। এতিয়াতো মৰল মাহ পৰিব ন, এতিয়াতো বিয়া নহ হয় আৰু এইটো, উম, হেৰিয়ত শুভ কামবোৰ নক কৰে, মৰল মাহ
নপৰে। একদম অক্টোবৰ মানৰ পৰাহে হ'ব চাগে, লাহে লাহে।
উম, অক্টোবৰ নৱেম্বৰত আকৌ বিয়া ষ্টাৰ্ট হৈ যাব। তুমি চোৱা না, ইমান বছৰটো সোনকালে গ'ল। দিৱালী দুৰ্গা পূজা আহি আছে, মন ভাল লাগি গৈছেগে।
মনতটো ভালো লাগিছে, কিন্তু যে বছৰটো এবাৰ বেছিয়ে সোনকাল গ'ল, মোৰ, ভাবিছোঁ আৰু দেই। বেছি সোনকালে গৈছে। বা একদম জানুৱাৰী কেইদিন হৈছিল, লগত, লগত মই ভাবি আছোঁ দুই তিনিমাহ গৈছি তেহে চাগে। এতিয়া মানে, ভালকে লক্ষ্য কৰিলে গ'ম পাওঁ বা, দুই তিনি মাহ নহয়, চ ছমাহ গুচি গ'ল।
এবাৰ দেৱালী কেতিয়া পৰিছে জানো? আৰু দেৱালীত ভাল পোৱা নে? মই যে, ইমান ভাল পাওঁ। তোমালোকৰটো ডাঙৰ ফেমিলি গোটেই বাই ভনী সকলো একেলগে আছা আৰু ফূুৰ্তি হব
অ ভাল লাগে যেনিবা দেই বোম চোম ফুটাই কৰি পুৰা বম ফুটাও মই উম মইো খুব বম ফুটা এইবাৰ নৰিমেই কিন্তু এনেহলে একদম পোৱা ডাঙঙৰ ডাঙৰ যে এই বিলাক এয়া জগমগ বুম অ আলু বমটোতো সৰুৱে ফাইভ
আঠচ বাজি অ টেন থাজেড থাকে ফাইভ থাজে
আলু এটা সমানে ডাঙৰ ডাঙৰ দ একদম ন পতওঁ
মোৰ আকৌ সৰুতে কি কৰিছিলো জানা নাই লাঠি এডাল ন লাঠ এতিয়া অপ ফটকাাতটো বান্ধো তাৰপিত তেনেকে জ্বলাই পেলাই এই হতে অকনমানিৰ পৰা এতিয়া যেনিবা পাৰো আৰু হাত কেলে হ'লও এ আলু বম অলপ ভাল আই
উম নাই মই ফুটাও কিন্তু দেই মোৰ বহুত ভাল লাগে এইবাৰ দিৱালী ন ন ছয় নৱেম্বৰ উম
চাৰি বছৰ মান হ'ল দিৱালীত মানে একো ফূৰ্তি কৰাই নহয় আচল্ততে আমাৰ লগৰো নাই তেনেকে এডোখৰত সকলো মানে পঢ়িবলৈ গুচি গুচি যোৱা নিচিনা হল
অ অকলশৰীয়া হলে অবশ্যে বেয়াও লাগে হয়
অ বেয়া লাগে নোৱাৰি এইবোৰ আৰু ফূুৰ্তিটো নহয় তে
উম হয় দিয়া
খাই পেলাই আৰু এনেকে থৈ দিয়া হয় আৰু দিৱালী বুলি
উম আমাৰ যেনিবা সৰহ যে মান মানুহিক
উম এনেকে ভাল লাগে অ লৰা এটা থাকিলে মানে ভাল লাগে
অ ভাইটি মানে দুটাই থকা নিচিনা নিচিনা আৰু ল'ৰা এটাও মানে আছে ভাইটি এটা এই চব মিলি পেলাই মানে ভাল লাগে আৰু ডাঙৰ দাদা এটাও আছে মানে এ সেই চব বিলাক মিলি ভাল লাগে
উম ঘৰৰ মানে পৰিয়ালটো ডাঙৰ হলে মানে উৎসৱত বৰ ভাল লাগে যি উৎসৱেই নাহওক মানুহ কিন্তু উৎস
অ মানে মানুহৰ প্ৰয়োজন অকলে অকলে উৎসৱত ভাল নালাগে ওম
একেবাৰে মানে ফূুৰ্তি নহয় অকলশৰীয়াকে
হয় দিয়া সেইটো সঁচা কথাই কৈছা তুমি
এতিয়া আমাৰ বহাগ বিহুতো চাবাচোন ঘৰৰ মানুহ যদি পৰিয়াল কম হয় ইমান মানে অ উৎযাপন কৰা নিচিনা নহয় সাধাৰণ কে খাই পেলাই থৈ দিয়াই হয় আৰু কিনো কৰিম নিচিনা লাগে
হয় এনেই মানে খাই বৈ সেইকেইদিন আৰু এ থকা যায় আৰু মানে
উম আৰু ফেমিলিটো ডাঙৰ ডাঙৰ হলে মানে এনেকুৱা হয় ইটয়ে ক'ব মই এটা বনাও স ইটয়ে কব মই এটা বনাও এনেকে ঢেৰ হৈ যায় যে তেনেকেও ভাল লাগে আৰু তেতিয়া ফুৰৰ্তি এটা বেলেগ এটাই ফুৰৰ্তি লাগে আৰু
উম তোমালোকৰ উৰুকা ৰাতি কেনেকুৱা ভাল হয়নে নহয় পুৰা উৰুকাতো পুৰা এনেকে বি বিধে বিধে বনোৱা যায় ন ভাল লাগে তেতিয়া
উম হেৰি মাঘ বিহুৰ কৰাৰ কথা কৈছা
মানে গোটেই কেইটা বিহু উৰুকাই আৰু মাঘ বিহুতোতো বেছি ডাঙৰকে উৎযাপন কৰা হয় মানুহ
আমাৰ আকৌ মাঘ বিহুত কি হয় জানানে সকলোৱে মানে পইচা উঠাই নাম ঘৰত মানে সকলোৱে একেলগে খায়
অহ অ সেইটোও ভাল লাগে তেতিয়াতো গোটেই গাঁৱৰ মানুহ মানে নামঘৰ মানে গোটেই এৰিয়াটোৰ মানুহ
অ ন নামঘৰতে মানে এনেকে ক'ৰ পৰা উঠাই সেইদিনাখন মানে ভোজো নাম ঘৰতে মানে এনেকে হেৰি কৰে চবে মিলি পেলাই খাই আৰু
উম উম
বাকী ঘৰত ঘৰতে আমি তেনেকে নামঘৰলে এজনহে যোৱা হয় গোটেই কেইজন মানে যোৱা নহয়
অহ
মোৰতো কেতিয়াও যোৱা নহয় সদায় মা যায় আহ নহ'লে দেউতা যায় খুব কম হে মই তেনেকে যোৱা নহয় সমাজৰ মাজত যে
হয় দিয়া আৰু লাজ লাগে মোৰ সমাজৰ আগত মই খাবলে লাজ পাও
অ হয় বাৰু আৰু আচলতে লগৰ নাই আকৌ সেইটো। সেই কাৰণে ওলাই যাব ওলাই কৰি যাবলৈ মন নাযায়গে, লগৰে লগৰ থাকিলে ভাল লাগে অ অকমান দূৰো হয় মানে নামঘৰটো। তোৰ মানে অকণমান যাব লাগে আৰু ঘৰ পৰা। সেইটো কাৰণে মোৰ নামঘৰলে খুব কমেই যোৱা হয় এতিয়া ভাদ মাহত নামঘৰত চাকি দিওঁতে
উম উম
মায়ে গ'ল এবাৰ আমাৰ মানে এনেকে কি কৰে গাঁৱত মানে প্ৰত্যেককে এদিন এদিন গৈ পেলাই চাকি জ্বলাব লাগিব মানে পাল পাতি পাতি দিয়ে স্ত্ৰীলিকে মানে প্ৰত্যেককে যাবই লাগিব এদিন এদিন চাকি জ্বলাব বই লাগিব এনেকে আকৌ ঘূৰি ঘূৰি আহি থাকে
এ পুৰা মানে এটা লিষ্ট বনাই দিয়ে আৰু যে এইঘৰ মানুহ এইটো অ আমাৰ ইয়াত এ বেলেগ কে কৰে অলপমান
অ
এয়াত মানে চাকিটো দিয়ে দিয়ে মানে সেইদিনাখন মানে একদম সম্পূৰ্ণ মানে আমাৰ দায়িত্ব আমি গোটেই ভকতক খুৱাব লাগিব
অ অ সেয়াতো লক্ষীসভাত হয় চাগে লক্ষ্মীসভাৰ টাইমত নে
ভাদ মাহতে হয় আমাৰ মানে অ গাঁৱত মানে তেনেকুৱা যে এ কেতিয়াবা অ মানে নহয় আমাৰ মানে গাঁৱত কেনেকুৱা হয় এক তাৰিখৰ পৰাই মানে গোটেই গাওঁ খনৰ এঘৰ এঘৰ মানুহক মানে পাল কৰি কৰি দিয়ে নাইবা কিছুমান মানুহে অকলে নোৱাৰে গ হয় গোটেই গাওঁ খনক মানে খুৱ বলে কৰিবলে এতিয়া তিনি চাৰি ঘৰ মিলাই পেলাই দিয়ে মানে যোনে যোনে পাৰে তেওঁলোকে নিজৰ হিচাপত মানে এঘৰে দিব পাৰে আৰু তেনেকুৱা নাইবা পৰিয়ালৰ মই মানে আমাৰ দেউতা খোৰা এনেকে তিনি ঘৰ মিলি দিব এনেক এনেকুৱা কৰি
অঁ আমাৰ শৰাই দিয়া দিনাখন তেনেকে শৰাই দিয়া দিনাখনটো আছে। ছে বাৰু বাকী এনেকে মানে চাকি জ্বলোৱা এই মাহটো মানে প্ৰত্যেকৰ ঘৰে ঘৰে দিনে দিন দি দিয়ে পাল পাতি ঘৰৰ পৰা এজন গলে হয় মোৰ মানে হেৰি নিজৰ অসুবিধা হৈ আছিলে। সমস্যা বোৰ একে নহয়। কি? সেইটো কাৰণে যোৱা নহল যে নিমিলিলে
উম উম ভাল লাগে বাৰু তেনেকে গৈও ভাল লাগে ন
অ এই ল এনেকে শৰাই দিয়া দিনাখনহে গৈ সেৱা লোৱা হয় আৰু অ শৰাই দিয়ানাখন যাওঁৱেই গোটেই পৰিয়ালৰ লগত
হয় দিয়া ভাল লাগে এইবোৰ মানে কিছুমান পৰম্পৰা বিলাক যে এতিয়াও ৰাখা আছে
সচাকে গাওবোৰত আছে সেই টাউনৰ কথা গম নাপাওঁ কিন্তু আমাৰ কিন্তু গাঁৱত মানে আছে আৰু চ সকলো ব্যস্ত হৈ যায় টাউনত থাকিলেও মানে আহিবই লাগিব অ এনেকুৱা
তুমি তুমি এতিয়াতো টাউনত হে থাকা তোমালোক
অ আমি কিন্তু যাওঁৱেই গাঁৱলে আমি যিটো নামঘৰত থাওঁ যে
অ তোমালোকৰ ঘৰৰ পৰা মানে দূৰ হয় নেকি
অলপমান দূৰ হয় সোমাই যাব লাগে আৰু ভিতৰলে
উম উম আহ
অ ৰবা দেই মই ভাত খাওঁগে
অ যোৱা তুমি ভাত খাই লোৱা আগৌ যোৱা উম উম ঠিক আছে